হেল্ল' আহ কি কৰি আছা।
তুমি।
আচ্ছা ময় এনেই চিৰিত বহি আছে আহ কিন্তু বহি আছো কিন্তু মৰ কামৰ খাই আছো। মহ পুৰা একেবাৰে সন্ধিয়া। হৈ আছে ন পুৰা মহ ওলাই আছে এতিয়া।
আহ
পিছত এইবাৰ কেনেকুৱা গৰম বন্ধত কতোবা কেনেকুৱা। ফুৰিব যোৱা প্লেন বা ট্ৰিপ চ্ৰিপ। ফ্ৰেণ্ডছ হঁতৰ লগত বা ফেমিলি।
অ ত্ৰিপ চিপ প্লেনি নাই।
আচ্ছা এনে কেনেকুৱা ট্ৰিপ গৈছে। নে কেতিয়াবা।
অ গৈছো মানে তেনেকে ট্ৰিপ নহয় দূৰৰ ট্ৰিপ নহয় এনেই একে ৰাতি থকাকে তেনেকে গৈছো।
আচ্ছা ক'ত গৈছিলা।
মই তোমাৰ হেৰি গৈছো কনকা ৰিজৰ্ট তাত গৈছো।
আচ্ছা কণাকাত আচ্ছা কণাকাত গৈ কেনেকা লাগিলে। আচ্ছা এটা যদি মানে মানে এটা মানুহ হিচাপে। মানে এটা মানুহৰ কনকাত গ'লে কিমান বাজেট লৈ যাব লাগে এটা আই। এতিয়া
উম পাঁচ হাজাৰ
পাহজল পাঁচ হাজাৰ লৈ গলে তুমি মানে পুৰা ছেটেল
অ
তোমাৰ চব কিবা তুমি কৰিব পাৰিব
অ পুৰা পাক্কা খোৱা বোৱা গাড়ী ভ়াৰা চব পকা
পুৰা ফাইভ থাউজে
অ অ হৈ যাব অ ৰাতি থাকাকে দেই
আচ্ছা আচ্ছা আৰু তুমি ৰাতি নাথাকাতেন কিন্তু কম হ'ব চাগে থ থ থাউজে আচ্ছা আৰু তোমালোক যে গৈছা কিন্তু যোৱাৰ পিছত কি কৰিছা
তাৰপিছত তাতে ঘূৰিছো ভালো বহুত ভাল
অ কিকু খোৱা যে ই কৰিছা তোমালোকেেতো অৰ্ডাৰ কৰিছা চাগে ন যে এইটো এইটো খাব লাগে ত সিহঁতে চাৰ্ভ কৰি দিয় নে তোমালোকে এনে হি কৰি লোৱা চাৰ্ফ
যদি ইহঁতে কয় আ যদি ইহঁতে ক' চাৰ্ভ কৰি দিয়ে চাৰ্ভ কৰি দিয়ে
আচ্ছা কে আছে
আৰু তো ৰাতিপুৱা খোৱাতোতো ফ্ৰী ৰাতিপুৱাত ইমান আইটেম দিয়ে খাব
হ পিছত কিন্তু দুপৰীয়াটো খাইছা ন ত কিন্তু দুপৰীয়া খাই বই কি কৰিছা
আকৌ ফুৰিব ওলাইছো
আচ্ছ সেইটো জগাতে ন মমাৰ এইটোতো বহুত ডাঙৰ
অ এৰিয়া আছে ডাঙৰ
উম
কোৱা তাৰপিছত
কেইজন গৈছিলা
আমি প্ৰথমে পাঁচ জন গৈছিলো ফাৰ্ষ টাইম তাৰ পিছত গ'লো চাৰিজন
আচ্ছা আচ্ছা
পাঁচ জন মানে মোৰ খৰিও গৈছিলে
উম ঠিকেই আছে ফঢ়ব লাগে অলপ চলপ
অ
সেইটোৱে অ সেইটোৱে
তুমিও ফুৰিবা ফুৰি ভাল লাগে বহুত ভাল লাগে
অ সেইটোৱে গুৱাহাটীত ক'ত গৈ ষ্টে কৰিছিলা
তোমাৰ মই হেৰি এনেই ফুৰিব গৈছিলো মানে এটা মোৰ বা এটা তাই ইটাৰভিউ আছিলে
আচ্ছা
গৈছিলো তাইৰ লগত মই।
আচ্ছা আচ্ছা মই শুনিছিলো, এইটো গুৱাহাটীৰ কথা তোমাৰ বোলে কোনোবা ফ্ৰেণ্ড বোলে যাব নোৱাৰিলে, দুটামান ফ্ৰেণ্ড।
অ। যাব নোৱাৰিছিলে।
উম। এজনৰ বোলে বাপেকে ভাবিছে তাৰ বয়ফ্ৰেণ্ড এ তাক পিক আপ কৰিব আনিছে, কিন্তু পলাই লৈ যাব কাৰণে। আৰু এজনে বোলে মাকে বোলে দান্দা দি মাৰি মাৰি কিনে বোলে ঘৰত শুৱাই থৈ দিছিলে।
দুজন নহয়তো এৰে অ মইো কিবা কিবি ভাবি আছো অ অ তটো অ তটো অ।
মনতত মনত পৰিছে ন? এজনতো বাপেকে ভাবিছিলে দে আহ কিন্তু মোৰ ছোৱালী কিন্তু পলাই গুচি গৈ আছে কাৰোবাৰ লগত।
অ এইটোতো এইটোতো মানিছো এইটো ভাবিব পাৰে। মানুহে কিন্তু বেলেগ ছোৱালী যে মাৰি মাৰি শুৱাই দিছে দে মাৰি মাৰি ঘৰত লৈ গৈছে।
অ না সেই না তথাপিও না, মানে চোৱা এতিয়া তাৰ ঘৰৰ পৰা চাগে পাৰ্মিচন দিয়া নাই যে অকলে অকলে ফুৰিব যাব।
হো তই তই আপোনাৰ ছোৱালী শাসন কৰক ন।
অ এইটো আছে কব গলে।
ইহঁতে আকৌ ঘৰৰ মানুহৰ বস্তুতটো বেলেগ। বেলেগৰ ছোৱালীক ক'ব নিজৰ ছোৱালীক নকয়।
অঁ সেইটোৱে এ প্ৰথমত মোৰ মতে কি কোৱাচোন হাঁ, মোৰ ছোৱালী যিমানে বেয়া থাকক মই কিন্তু বেলেগৰ ছোৱালী আগুলি নিদিম ফাৰ্ষ্ট অফ অল মোৰ ছোৱালী চাইলো মই কেনে মোৰ ছোৱালীজনী কেনেকুৱা, পিছত গৈ লাগিলে মই বেলেগৰ আঙুলিত দিম। এইটোৱেই মেইন কথা ন।
তই লৈ নাযাবি আৰে এই কি খোজকাঢ়িব নাজানে নেকি মই লৈ নাজ
সেইটো তুমি তাক অডিনিলক কুচত কৰি লৈ গৈ নেকি বল মই তোক কোচত কৰি লৈ যাম। তাৰো ভৰি আছে আৰু তাৰ মাইণ্ডও আছে কব গ'লে, ই কেনে কৰি কোন প ইচ কৰি কেনেক ওলাই যাবগৈ সেইটো কব কোনেও কব নোৱাৰে।
সেইটোয়েটো মোক কয় তই লৈ নাযাবি।
তোমাক যে কৈছিলে যে, তুমি আপ গুৱাহাটীৰ গুৱাহাটীৰ কাৰণে লৈ যাবা কিন্তু সেইদিনা দেখো কো শ্বিলংগ থাকিয গৈ থাকি আহিলে শ্বিলং কি দাৰ্জিলিং যো অঁ নহয় এইটো কিন্তু অৰুণাচল অৰুণাচল টাৱাং টাৱাং অঁ শেই গাঁও ও
কি কবা মই এইবিলাকে ভাবি মই
সেইটো সময়ত ন সেইটো সেইটো সময়ত ৰাতিপুৱা গুৱাহাটী পথত তোমাক চোন চিনি পায় আৰু যোন--া খেৰগাঁও গৈছিলে সিহঁত চে চিনিও নাপায় ঘৰৰ ফেমিলি মেম্বাৰে তোমাৰ লগত যাব নিদিকনে চেৰগাঁৱৰ লগত গৈছে সেইানে চেৰগাঁও সহঁতৰ লগত গৈছে
উম
সেইটোৱে উম
এইবিলাক মানে ইণ্ডিয়ান
সেইটোৱে আৰু ইণ্ডিয়ান ফেমিলি
উম ব্ৰাউন মানে একদম, বেছিয়ে ব্ৰাউন ফেমিলি।
হাঁ হাঁ সেইটোৱেই,
মই বহুত বেয়া পাওঁ এইবিলাক বস্তু,
উম সেইটোয়টো না মোৰ মতে তোমাৰ ঘৰৰ মানুহটো কেনেকুৱা সেইটো ফাৰ্ষ্ট চাই ল'ব লাগে পিছত গৈ তুমি বেলেগক ই কৰিবা। সিহঁতে ভাবে যে মোৰ আহ মোৰ ছোৱালী ভাল আং অঁ কেনেকুৱা, বাহিৰৰ লগত মানে ই হৈ কিনে মোৰ ছোৱালী কিনু বেয়া হৈ গৈছে, সেইটোৱেই ভাবে।
উম
চোৱা আহা তুমি এটা ভাল মানুহ তুমি যিমান বেয়া মানুহৰ লগত থাকা তোমাৰ ভিতৰত এটা কন্ট্ৰল আছে। যে তুমি বেয়া নহবা সেইটোৱে টো না তোমাৰ নিজৰ এটা কন কনটোল আছে ক'ব যেনেকে মই তোমাক এটা একযাম্পুল দি আছো, মোৰ লগৰ মানে একজাম্পুল দি আছো হা মোৰ লগৰ বিলাক যেনে চিগেৰেট খাই আছে মদ খাই আছে মই সিহঁতৰ ওচৰত গ'লো ত সিহঁতে মোক ফ'ৰ্চ কৰিব যে কিন্তু তইয়ো খা তইয়ো খা কিন্তু কিন্তু মোৰ, কোনটো ই, যে মই কিন্তু নেখাও ত মই নেখাও এইটো মোক কোনো ই কৰিব নোৱাৰিব ফৰ্চ কৰিব নোৱাৰিব ক'ব গ'লে ন চেম তেনেকুৱায় তো না বস্তু। ছোতো তুমি ভাল আছা কিন্তু আ মানে ক'ব গ'লে তুমি ভাল আছা আৰু তুমি যাৰ লগত তুমি মই কৰি থাক বনাই আছা ই বেয়া এইটো তোমাৰ ওপৰত কন্ট্ৰল থাকিব না তুমি তাৰ পৰা কিবা শিকিবা নে নহয় তুমি নিজৰ ওপৰত তুমি কনফিউ ৰাখিবা। তুমি আগবাঢ়ি চলি যাবা সেইটোয়ে টো না মেইন কথাটো এইটো। তু কিন্তু সিহঁতে ভাবে যে কিন্তু মোৰ ছোৱালীটোক কিন্তু এইটো ছোৱালীয়ে কিন্তু বেয়া কৰি দিলে বা সেইটো ল'ৰাই বেয়া কৰি দিলে উ সেইটোৱে আৰু ক'ব গ'লে ছোৱালী হওঁক ল'ৰা হওঁক মানে ক'ব গ'লে কেনেকুৱা ইমানো কেনেকুৱা সৰু পোৱালি নহয় যে তুমি কলা আৰু ই আহি গলে ইমানো সৰু পোৱালি নহয় যে একোৱে বুজি নাপায় বুজি টো চবেই পায় তেন্তে
কোনে বুজাব যাব এইবিলাক কোৱা
তুমি আজি ক'বা কালি চবে চবভাগে কেনেকে তোমাৰ নামত বদনাম গাই আছে সেইতো না তুমিতো তুমি অ অ তুমি আজি ক'বা কালি কবা তিন দিনৰ বিলাক ব তুমি বোলে এটা কিন্তু বেয়া হৈ গ'লে সিহঁতৰ আগত সেইটোৱে হে হে। তাৰ কাৰণে ক'ব নেলাগে
কামে এইবিলাক
অ সেইটোৱে আজি ক'ব এটা কথা কালি ক'ব পিছত গৈ চাবা তুমিহঁতৰ ওচৰত বেয়া হৈ গৈছা সেইটোয়ে তুমি যিমান ক'ব যাবা ইমান আৰু বেছি এইবিলাক ই কৰি কিনে আহে বাদ দিয়া জোনে যি কৰি থাকক কৈ থাকক মই যোনটো ভাবিছো মই সেইটো টো আগবঢ়াই কিনে যাম বাছ শেষ ন
উম এতিয়া চোৱা না মোৰ দাদাহঁতৰ লগত টামচেই নাই
অঁ সেইটোৱেইটো ন বস্তুটো ক'ব গ'লে যে আগত কিমান ধুনীয়া ফ্ৰেণ্ডশ্বিপ এটা আছিলে বা একেলগত থাকা ঘুৰা ফুৰা খোৱা বোৱা চব একেলগত কিন্তু কেইটামান কথা কথা এনেকা আহি যায় ন এইটো বস্তুটো ব্ৰেক কৰি দিয়ে এই বস্তুটো আৰু এটা বস্তু কি
কোনে তেনেকে কথা শুনি শুনি থাকিব সেইটো।
চব ডিচকানেক্ট হবই হব এইটো গেৰেণ্টি কথা
অহ।
বণ্ডিং তে বনাব যোৱা। তুমি যেতিয়া তুমি যেনেকে ক'লা যে এতিয়া মোৰ একো টাৰ্মচই নাই, তুমি আকৌ ইয়াৰ টাৰ্মছ বনাব যাবা তোমাৰ সেইবিলাক কথা কিন্তু মাইণ্ডত আহিব যে তাৰ ঘৰৰ মানুহে মোক এনেকুৱা কৰিছিলে বা মোৰ ঘৰৰ মানুহে তাক এনেকুৱা কৰিছিলে এটা কেৱল নিগেটিভ থিংকিংটো আহিবই ন? আগৰ দৰেটো আগৰ দৰেতো ইমানো ক্লিয়াৰ নাহে ন কথাবিলাক?
অহ।
সেইটোৱেই।
উম সেইটোৱে আৰু কি কবা, এইটোৱে আৰু আমাৰ ইণ্ডিয়ান
চবৰ মা এনেকা নহয়। চবৰে ফেমিলি এনেকা নহয় আকৌ।
চবৰ নহয়। চোৱা যোনটো পজিটিভ ৱে, হোনা এটা বস্তু মই প্ৰায়ভাগৰ ঘৰত চাইছো। মোৰ ঘৰত মই তেনেকুৱা মানিলো যে সিহঁত থাকি বেয়া হয় ছোৱালীজনী কিন্তু সিহঁতৰ কোৱাৰ আগত প্ৰথমত মই কি মোৰ ছোৱালীক ঠিক কৰিম পিছত গৈ মই সিহঁতক ধৰিম সেইটোৱে। ডাইৰেক্ট যে বেলেগক ধৰিব ডাইৰেক্ট ডাইৰেক্ট যে বেলেগক ধৰিব এইটো বস্তু মই অহ। সেইটো বস্তু মই একেবাৰে বেয়া পাও, তেনেকে যেনেকে ক'ব গ'লে কি অন্তত মোৰ ঘৰত হা, মই জানো মই যেনে এটা বিহেভিয়াৰ দেখাও ঘৰত ফাষ্টঅফঅল কেনেকুৱা মোক ধৰিব, যে তই এইবিলাক ক'ৰ পৰা শিকিছ তোৰ কি মানে তই--তইয়ে কেনেকুৱা বেয়া। সিহঁত বহুত ভাল। কিন্তু এনেকে নকৰে বেছি কৰে আগতেইলে সিহঁত ধৰি পিছতে কব তই বুলি শিকিছ তই আজিৰ পৰা সদত নাথাকিবি আ ভ
হয় হেতুৱেটো।
শিব থিব লাগ কিন্তুকৌ তুমি টো আকো ফচ নাই কৰা, যে আহিবই লাগিব যাবই লাগিব।
আৰু কিছুমান বহুত পাৰ্চনেল কথা ক আছে ইয়াতেো ক'ব নোৱাৰি হা। কিছুমান ধমকি দিছিলে।
হ আচ্ছা পাৰ্চেনেল-পাৰ্চেনেল। অহ এই পাৰ্চেনেল বস্তু এইবিলাক উঠাবে কিয় ফ্ৰেণ্ডচিপত এই কাৰ এইটোৱে কথা তুমি যিমান তুমি মানে ট্ৰাষ্ট কৰিবই নোৱাৰিবা মানুহক তুমি যিমান ট্ৰাষ্ট কৰি নিজৰ কথাবিলাক কবা সিহঁতে আৰু বেছি উকনেছ পইন্ট ধৰি পেলাই। তোমাৰ উইকনেছ পইণ্টটো কি হয়
কিছুমান ম কিছুমান লগৰ আকৌ এনেকা নাথাক তুমাৰ লগৰ যে বহুত ভাল থাকে
সেইটোতো আছে ক'ব গ'লে নাই সেইটোয়ে কইছো এনি মেম্বাৰ হক বা ফেণ্ডচিপ হক ৰিলেটিভ হকউইনেছই কৈ দিলেহতে ভাল পাই যায় যেতিয়া কাজিয়া বাজিয় হব না সেইটো পই এনেকা এটা ৰ মাৰিব হয় এনেকে এটা পিংচিং কৰিব না তুমি মান আমে একোৱে ক'ব নোৱাৰিবা তুমি স্পিচলেছ হৈ যাবা এনেকুৱা তাক। কাৰণে গলো যে ঘৰ মানুহ হক ফ্ৰণ্ডশ্বিপ হওক যিমানো তোমাৰ উইকনেছ পইণ্ট আছে সিহঁতৰ সিহঁতৰ আগত সদায় হাঁহি হাঁহি থাকিব কেতিয়া উইকনেছ ক নেদে খাবা কান্দি কাটি নিদিবা এনেকা হৈছে তেনেকা হৈছে সিহঁতে
উম হেল্ল'
হ'ব দিয়া হেল্ল' হেল্ল'
অ হ'ব দিয়া।
অ হ'ব দিয়া বহুতে খাই ন উ
উম উম ঠিক আছে দিয়া ৰাখ হয়
হম হম
হয়